ৱাহ
কি খবৰ বন্ধু
ভালে দিয়া তোমাৰ
মই আছো আছো বহুত দিন বোলো তোমাৰ খবৰ পাতি নাই কত আছা?
মই বৰ্তমান গাঁৱতে আছো ৰবা তুমি?
অ মই আছো ঘৰতে আছো। আহিলো মই গাঁৱত গৈছিলো পৰা আহিলো।
অ
পিছত তুমি এতিয়া ডিগ্ৰী কমপ্লিট হলে নাই তোমাৰ
বুজি পোৱা নাই ৰবা।
তোমাৰ ডিগ্ৰী কমপ্লিট হল নে নাই বন্ধু।
ডিগ্ৰী মানে শেষ হোৱা নাই বাৰু এটা চেমিষ্টাৰ আছে আৰু
আৰু এটা চেমিষ্টাৰ আছে ন।
উম
অঁ কি কৰিবা ভাবিছা।
ভাবিছো যে চাও অ অ এম এ পঢ়ো নে নে। বেলেগ লাইনে পঢ়ো অ আই। ক কৰো নে কি কৰো আৰু ভাবি আছো ৰ'বা এইটো শেষ হলেই আৰু ভাবি ল'ম
আচ্ছা
যিহেতু নিজৰ এটা কি ক স্কিল লাগে ধৰি লোৱা ক'বাত যদি তুমি সোমোৱাব চেষ্টা কৰাত। তোমাৰ ক কি বিষয়ৰ ওপৰত পাৰদৰ্শিতা আছে আৰু সেইটো বিচাৰে আৰু গতিকে নিজৰ এটা আৰু অ স্কিল থকাটো ৰো দৰকাৰ গতিকে চাও আৰু কি হয়
অ ঠিকে কৈছা ঠিকে কৈছা মোৰতো বাৰু ডিগ্ৰী এইবাৰ খতমেই হ'ল বাৰু
অ
কম্পিউটাৰৰ কম্পিউটাৰৰ কৰ্চ এটাই লৈছোঁ ৰ'বা। পি জি পি জি দি
হয়।
কম্পিউটাৰৰ ক'ৰ্চটো কৰি আছোঁ। এতিয়া চাওঁ কম্পিউটাৰৰ ক'ৰ্চটো খতম হোৱাৰ পিছত কি কৰিব পাৰোঁ।
হয় হয়।
কবোৰ দিগদাৰ হৈছে পঢ়া পাতিও একদম দিগদাৰ হৈ গৈছে কিতাপবোৰো নাপায়।
হয়। এতিয়াতো ক'ব গ'লে আমাৰ শিক্ষাটো আমাৰ জীৱনৰ কাৰণে অত্য়ন্ত জৰুৰী সেইয়া লাগিলে চাকৰি ক্ষেত্ৰতে হক বা আমাৰ নিজৰ জীৱন। টো ভালদৰে আৰু চলাই নিবৰ কাৰণে আৰু আমাৰ শিক্ষাটো অত্যন্ত জৰুৰী আমাৰ জীৱনৰ কাৰণে গতিকে অ ধৰি লোৱা আমাৰ অ শিক শিক্ষ শিক্ষাগত আমাৰ কিতাপৰ জৰিয়তে হওক বা আমাৰ যিবিলাক স্কুলীয়া আহ কিতাপৰ লগত অহ জড়িত থকা কথাবোৰৰ লগতে আমাৰ এইকেইটা যিটো নৈতিক শিক্ষা সেইটো থকাটোও আমাৰ নিজৰ কাৰণে আৰু অত্যন্ত জৰুৰী এক বি ষয় আৰু বা আমি যেতিয়া আমি বা দেখা পাওঁ যে আমাৰ বৰ্তমান সময়ত আমি বহুতো লোকৰ আৰু আহ শিক্ষাৰ প্ৰতি যেতিয়া অভিজ্ঞতা নাথাকে বা কিছু অ লোক লোকৰ যেতিয়া শিক্ষাৰ ওপৰত কোনো অভিজ্ঞতা নাথাকে বা নৈতিক শিক্ষাটো নাথাকে তেতিয়া আমাৰ বিশেষকৈ সমাজত হওক বা আমাৰ বেলেগ প্ৰান্তত আমাৰ আহ অনুষ্ঠান হওক বা সভা সমিতিত আৰু তেওঁলোকে আগভাগ ল'বলৈ আৰু অ স্থান নাপায় আৰু তাত গতিকে স্থান পাবনো ক'ত ধৰি লোৱা আমি আৰু মোৰ যদি কোনো বিষয়ৰ ওপৰত মোৰ পাৰদৰ্শিতা নাথাকে তেতিয়াহ'লে মোক আৰু কি ভাবি তেওঁলোকে তাত আগস্থান দিব বা মই নিজে আৰু কি কৰিব পাৰিম বা মই আৰু ভাল উপদেশটো দিব নোৱাৰিম যেতিয়া আৰু মোৰ এক কোনো দিশৰ ওপৰত মোৰ পাৰদৰ্শিতা নাথাকিব গতিকে তেনেকুৱা গতিকে সকলোৰে আৰু নিজৰ নিজা নিজা এক আৰু অভিজ্ঞতা বা আমাৰ নিজা‌ এক আৰু স্কিল থকাতোৰো দৰকাৰ আৰু আমাৰ জীৱনৰ কাৰণে
হয় হয় কথাটো তুমি একদম ঠিকে কৈছা বহুতে ভাবে ডিগ্ৰী থাকিলে শিক্ষাত একদম মানে শিষ্টাচাৰ মানে বহুত হেৰি নিজকে বহুত ডাঙৰ বুলি ভাবে শিষ্টাচাৰ বা যোনবোৰ হেৰি থাকে ন মূল মূলবোধবোৰ থাকে মানে সেইবোৰ সিহঁতৰ গাত নায়েই কিন্তু সিহঁতে মানে বুজিয়ে পোৱা নাই যে ডিগ্ৰীটো থাকিলে সিহঁতে ভাবে যে সিহঁতৰ সম্পূৰ্ণ কথা ইহঁতে হেৰি কৰিছে ন কিন্তু সিহঁতে এতিয়ালৈ বুজিয়ে পোৱা নাই যে যদি মানে মেইন শিষ্টাচাৰে হয় ন ভাই শিষ্টাচাৰ মূলবোধবোৰ যদি নাথাকে সেই শিক্ষা সম্পূৰ্ণ হোৱা বুলি কোৱা নহয় আৰু
নহয় নহয় হয় বা আমাৰ বহুতো লোকে আমাৰ ধৰি লোৱা বি এ এম এ পাছ কৰি আহিছে আহি তেওঁলোকৰ যিটো শিচ এতিয়া যেনিবা আচাৰ ব্যৱহাৰ সেইটো তেওঁলোকৰ তাৰমানে আৰু কিছুলোকৰ আৰু বেয়া থকা আমি দেখা তাৰমানে আৰু ভাল নহয় শিষ্টাচাৰ বোৰ বা তেওঁলোকে ভাবে নিজকে যে মই বি এটা ডিগ্ৰী লৈছো বা মই নিজকে আৰু ডাঙৰ যেন আৰু অনুভৱ কৰে গতিকে নিজক লৈ আমি কেতিয়াও গৌৰৱ কৰিব নালাগে আৰু এতিয়া চাবা তোমাৰ ধৰি লোৱা কিছু ড্ৰী কিবা এটা জ্ঞা বিষয়ৰ প্ৰতি তোমাৰ জ্ঞান আছে বা মোৰ জ্ঞান আছে সেই জ্ঞানটো আমি যদি যদি আগৰ দহটাক বা আমি যদি আন আনক যদি সেই জ্ঞানৰ আমি পোহৰটো দিব পাৰো বা অ সেই জ্ঞানটো আমি যাতে আনক বিলোৱাব পাৰো সেই গুৰুত্ব প্ৰতিহে আমাৰ গুৰুত্ব দিয়াটোও আৰু অত্যন্ত জৰুৰী আৰু
হয় কথাটো তুমি ঠিকে কৈছা বন্ধু শিক্ষা মানুহৰ চিন্তা ধাৰণা সলনি কৰি দিয়ে হয়নে নাই যদি এজন শ শিক্ষিত মানুহ হ'ল ধৰি লোৱা এজন শিক্ষিত মানুহ আছে হয়নে শিক্ষিত মানুহ এজনে ধৰি লোৱা অন্ধবিশ্বাসো ইমান পতককে বা অন্ধবিশ্বাস ইমান এটা হেৰি নকৰে সোনকালে অন্ধবিশ্বাস হেৰি নকৰে হয়নে নাই বন্ধু
হয়, হয়।
বা যোনবিলাক যুক্তি তৰ্ক, সেইবিলাকো বেছি মানে তথ্যয়ৰ ওপৰতহে ইহঁতে ভৰসা কৰি পেলাই কামবোৰ কৰে। বেছি মানে এনে, কিছুমান যেনেকুৱা থাকে উলতা ফুলটা, এ মই আমুক পঢ়িছো, মই ইমান খিনি জানো, সিমান খিনি জানো কিন্তু মানে ইমান এটা সিহঁতৰ হেৰিয়ে নাথাকে সিহঁতৰ তথ্য মেইন যোনটো মানে টপিক থাকে, টপিকটো সিহঁতে একো নাজানে শিক্ষাৰ।
হয়, হয়।
সেইয়াই আৰু।
গতিকে সেয়াই আৰু আমাৰ যিহেতুত, হয় কোৱা?
অ, বৰ্তমান যেনেকুৱা ধৰি এ, দেখিবলৈ পাও আমি হয় নে নহয়। যোনবোৰ ধৰি লোৱা শিক্ষাৰ আমাৰ শিক্ষাত আমাৰ বিভিন্ন ধৰণৰ অ', অনলাইনত বা তোমাৰ ইন্টাৰনেটত জৰিয়তে যিবোৰ মানে ঘৰত বহিও, বহুত কিছুমান আমি বস্তু হেৰি কৰিব পাৰো।
হয়, হয় বা আমাৰ হয়, মোবাইল ফোনটো আৰু আমাৰ যেতিয়াৰ পৰা মোবাইল ফোনটো আমাৰ মাজত ওলাইছে, তেতিয়াৰ পৰা আমাৰ মানৱ জাতিটোৰ আৰু যথেষ্ট পৰিমানে শিক্ষাৰ ক্ষেত্ৰত আৰু আগবাঢ়িবলৈ আৰু ভাল হৈছে আৰু বা ধৰি লোৱা শি শিক্ষাৰ যিটো ভেটি সেইটোৰ উচ্চ হৈছে, আৰু যেতিয়াৰ ফলে আমাৰ আৰু মোবাইল ফোনটো ওলাল। কাৰণ তুমি চোৱা আমাৰ আগতেটো আমাৰ ৰেডিঅ' বহু, বহু বছৰ আগতে ওলাইছিল। কিন্তু তাত আমি এবাৰ সেই বস্তুটো শুনিবলৈ পাইছিলো, গতিকে মোবাইল ফোন টো আৰু আমাৰ যেতিয়াৰ পৰা ওলাল আমি সেই ধৰি লোৱা কিছু, ক থা আমি কিতাপত নাপালেও, সেই মোবাইল ফোনটোত আমি যে, তাত যে তেতিয়া আমি মোবাইল ফোনটোত, সেই বিষয়টো মাৰি দিম আমাৰ বহু কম সময়ৰ ভিতৰতে আমি সেই উত্তৰটো পাই যাওঁ, যি আমি প্ৰশ্ন কৰো মোবাইলটোত। গতিকে সেইটো আমি আৰু এবাৰ নহয়, আমি আৰু বাৰে, বাৰে চাই থাকিব পাৰো সেই বিষয় টো, আৰু তেনেকৈ আৰু আমাৰ মগজুত অ, যিটো স্মৃতি শক্তি, সেইটো আৰু বৃদ্ধি পাই যায়, আৰু বা সেইটো মনত থাকি যায়, আৰু।
অ', কথাটো বাৰু হয়, লগতে যোনবিলাক ধৰি লোৱা ভাষাৰ, ভাষাবিলাক আছে, বা ইতিহাসৰ বিষয়েও আছে। তাৰে বিষয়েও আমি বহুত কিবা-কিনি মোবাইলৰ পৰাই হওক বা কম্পিউটাৰৰ পৰাই হওক কিবা যিকোনো আমাৰ ৱেবছাইট বোৰ হওক, ৱেবছাইটৰ পৰা আমি বহুত কিছুমান বস্তু তাৰে পৰা চাব পাৰো।
হয়, হয়, হয়। এতিয়া চাবা শিক্ষাটো হৈছে আমাৰ এনেকুৱা এক, মহা বিষয় যিটো এতিয়া স্বাভাৱিক তোমাৰ ধৰি লোৱা বা, মোৰ অধিক টকা, পইচা হৈছে সেইটো মানুহৰ আৰু চকুত পৰিছে, কিন্তু সেইটো মানুহেও চুৰি কৰি লৈ ল'ব আৰু লৈ যাব পাৰে সেই টকা পইচাটো, কিন্তু আমি যেতিয়া আমাৰ যিটো আৰু শিক্ষা জ্ঞানৰ পৰিসৰটো আমাৰ বৃদ্ধি হ'ব, বা আমাৰ অধিক জ্ঞান হ'ব। সেইটো কিন্তু আমাৰ জীৱনৰ অন্তিম পৰ্যায়লৈকে থাকিব আৰু বা সেইটো কোনেও তোমাৰ পৰা চুৰি কৰি লৈ যাব নোৱাৰে। গতিকে তেনেকুৱা ধৰণৰ এক বিষয়।
হয়, কথাটো তুমি ৰাইটে কৈছা বাৰু, কিন্তু তুমি দেখা পাইছানে, একেবাৰে ছাত্ৰ, ছাত্ৰী কিছুমান আছে। নিজৰ মানে, ছাত্ৰ, ছাত্ৰী কিছুমানৰ দায়িত্বও আছে। হয়নে, নাই। নিয়মিত পঢ়া, সময়ত মোৰ সময়ৰ মূল বুজা লক্ষ্যস্থ কৰি আগবাঢ়ি যাব লাগে, হয়নে, নাই। কিন্তু সিহঁতে অকল মানে এনেকুৱা হৈছে যে, অকল ম, মাৰ্ক মাৰ্ক, ইমান মাৰ্কফালে, ইমান, ইমান মাৰ্ক, অললি মানে মাৰ্কৰ ওপৰতে দৌৰি আছে চবে আজিকালি কিন্তু যোনবোৰ মানে ছাত্ৰ ছাত্ৰী মেইন মানে পঢ়া শুনাৰ লগত যোনখিনি দয়াবদ্ধতা আছে সেইখিনি আজিকালি একদমেই নোহোৱা হৈ গৈছে
হয় হয় একেবাৰে ঠিক কথাই কৈছে বা আমাৰ বৰ্তমান সৰু ল'ৰা ছোৱালী হওঁক বা আমাৰ কিতাপত যি যিখিনি কথা থাকে সেইখিনি আৰু লাইন বাই লাইন আৰু পঢ়ি যায় আৰু পঢ়ি যোৱাৰ ফলত হয়তো আমাৰ শিক্ষাটো ভাল হ'ব পাৰে কিন্তু আমাৰ আৰু ৰ অভিজ্ঞতা বা আমাৰ জ্ঞানৰ যিটো ভাণ্ডাৰ সেইটোৰ আমাৰ বৃদ্ধি নহয় বা আমি বস্তুটো আৰু ভিতৰত এক ধৰি লোৱা দফা আছে সেই দফাটোৰ ভিতৰত আৰু আমি সোমাই যাব লাগে বা কেনেকুৱা ধৰণৰ কথা আছে সেইটো আমি নিজে আৰু সোমাই যাব লাগে। তেতিয়া আৰু আমাৰ ভাল হ'ব আৰু
সঁচাকে সেইটো হয় কিন্তু তুমি চাইছানে যোনবিলাক মানে যোনবিলাক মানে আমাৰ অভিভাৱকসকল আছে। সিহঁতেও সিহঁতেও মানে মইতো তোমাক নম্বৰৰ কথাটো ক'লোৱেই হয় নে নহয়, অভিভাৱকসকলে অকল মানে ল'ৰা, ছোৱালী বুলি ল'ৰা, ছ ল'ৰা ছোৱালী বিলাকক অকল নম্বৰৰ বাবেহে মানে থেলি, দি, থাকে, পঢ়িব লাগে। তহঁতে নম্বৰ ভাল কৰিব লাগে, কিন্তু পঢ়াৰ লগত যে আমি যে নিজাক এটা স্কিল কিবা এটা ডেভেলপ কৰিব লাগে সি যদি খেলাত ভাল হয় বা কিবা কাম গানত ভাল হয় বা কিবা হেৰিত যিকোনো সি কৰি কিবা ভাল পায় ইনষ্ট্ৰমেণ্ট বজায়। বা কিবা এটা কৰি ভাল পায় তাতে পেৰেণ্টছ খিনিয়ে কিন্তু তাক তাতে দিব ইচ্ছা নকৰে। পেৰেন্স খিনিয়ে অকল ভাবে যে তই যিখিনি কিতাপত আছে সেইখিনিয়ে আগতে পঢ় তই তই বাকী বেলেগ আৰু কৰিব নালাগে পেৰেণ্টচ বোৰৰো আজিকালি কথাবোৰ তেনেকুৱা সেইটোৰ কাৰণেও মই ভাবিছোঁ। যোনবোৰ আমাৰ ছাত্ৰ ছাত্ৰীবোৰ আছে, যোনবোৰ সিহঁতৰ মানে এইখিনি সময়ত বৃদ্ধি হ'ব লাগিছিল সিহঁতৰ দেহাটোত সেইখিনি বৃদ্ধিত টো হোৱাটো কমি গৈছে বহুতখিনি।
হয় হয় আমি আৰু নিজৰ যিটো মত বা আমি যিটো কৰি ভাল বা সেইটো আমাৰ ধৰি লোৱা যিটো বিষয়ৰ ওপৰত আমাৰ আগ্ৰহ সেইটো আমাক আৰু কৰিব দিব লাগে বা তেতিয়াহে আৰু আমি হয়টো বহু ল'ৰা ছোৱালীৰ আমাৰ হয়তো শিক পঢ়ি ভাল নালাগিব তেওঁৰ শিক্ষাৰ ক্ষেত্ৰত খেলৰ ক্ষেত্ৰতো আগ্ৰহ থাকিব পাৰে গতিকে আমি খেলৰ জৰিয়তে আৰু জীৱনত উন্নত কৰিব পাৰোঁ আৰু বা ভালে খেলুৱৈ হ'ব পাৰোঁ আৰু
অ কিছুমান আৰু এনেকুৱাও আছে যে বন্ধু সেই পঢ়া পঢ়া তোমাৰ মেট্ৰিক পৰীক্ষা দিলে হেৰি কৰিলে দি পেলাই সিহঁতে একেবাৰে বেয়া সংগত পৰি যায় হয়নে নাই বন্ধু মই এটা কথা কথাটো মই সুধিব বিচাৰিছোঁ যে আমাৰ এইটো সমাজৰ মেইন উন্নত সমাজ হয়নে নাই। ত অপৰাধ আৰু দক্ষিণ উম অপৰাধ যোনবিলাক মানে অপৰাধী বিলাক হয় অপৰাধী বিলাকতো বহুত কিছুমান এনেকুৱা কোৱালিতি তুমি পাবা, যোনে মানে শিক্ষিত তথাপিতো সি অপৰাধ কৰিবলগীয়া হৈ যায় বা হেৰি হয়, সেইটো কাৰণটোতো একদম মানে ন, কিছুমান এনেকুৱা মানে মাক দেউতাকৰ কাৰণে বা অভিভাৱকৰ কাৰণে এনেকুৱা হৈ যায় যে ল'ৰা ছোৱালীজন এনেকুৱা পৰিস্থিতিত পৰে যোনে মানে, বেয়া সংগত কৰি পেলাই মানে অভিভাৱকৰ কাৰণে বেয়া সংগত কৰি পেলাই এইবোৰ কাম কৰে, এইটো তুমি কি বুলি ভাবা?
হয় হয়, সেইটো আৰু আমি নিজৰ আমাৰ যিটো নিজৰ আত্মবিশ্বাস, সেই আত্মবিশ্বাসটোক আমিটো জগাই তুলিব লাগিব, বা কোনটো ভাল কোনটো বেয়া আমি পোন প্ৰথমে আৰু বিচাৰ কৰি ল'ব লাগিব, গতিকে যে তিয়া আমি এনেকুৱা বিচাৰ কৰি ল'ম তেতিয়া আমি নিশ্চয় আমি আৰু বেয়া দিশৰ পিনে আৰু ঢাল নাখাম আৰু গতিকে সেয়াই, বাৰু ঠিক আছে বাৰু দিয়া কথা ভাল লাগিল তোমাৰ লগত, কেতিয়াবা আকৌ আলোচনা কৰিম দিয়া, এনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত।
ঠিক আছে বন্ধু, ভাল লাগিল কথা পাতি ৰাখিছো দিয়া বন্ধু।
ঠিক আছে বন্ধু, উম দিয়া।